হা?
অ', লাগিছিল লাগিছিলে নে নাই?
অ', লাগিছিলে।
অ', অ', একেবাৰতে।
অ', একেবাৰতে।
অ', অ', নহয় মেছেজ দিছিলে যে, ফোন কৰিম বুলি সেইকাৰণে কোৱা।
উম।
কি কৰিছা?
এয়া বিচনাতে এনে পৰি আছো।
অ', মই এনে ছাদৰ ওপৰতে আছো।
হ, অ'।
উম, বাকী চাহ-টাহ খালা?
চাহ টো নাখাও বাৰু এনেই আৰু কিবা এতিয়ালৈকে খোৱা নাই মানে এয়্যাম কি আছিলে এইটো, শুই আছিলো যে উঠাই নাই, মানে উঠিম আৰু এতিয়া।
অ', অ'।
উম। তুমি খালা চাহ?
অ', মই খালো।
স্নেক দিয়ে নিকি?
অ', দিয়ে।
সদায় দিয়ে নে?
উম, সদায় দিয়ে বাৰু।
কি-কি দিয়ে?
আ, পাস্তা, মেগী, চাওমিন আকৌ কেতিয়াবা বিস্কুট দিয়ে, মই না খাওঁ। খাই ভালো নালাগে আৰু সিহঁতি বহুত তেল-চেল দিয়ে ন' আৰু একে খিনি তেলতে বনাই। মোৰ কাৰণে ভালো নহয়, মই নাখাও।
অ', অ', আজি কি দিছিলে? খালি নাই?
মই বিস্কুত দিলেহে খাও মই না-নাই খোৱা।
অ', কেতিয়াবা এনে অকমান লৈ খাব পাৰে ন'!
নাই ভালো নালাগে নহয় খাই এডলামান চচ ঢালিব, পাস্তাত সিহেতি জালুক দিব কিবা দিব ইমান ফটুৱা বনাই। খাই একো টেষ্টে নালাগে।
তাকেহে।
সিহঁতি মানে এক্সপেৰিমেট কৰি থাকে নিও-নিও।
তাকে বনাব নাজানে চাই।
উম, সেটোৱে।
সিহঁতে এক্সপৰিয়েঞ্চ চাই নলয় নিকি, ন'এক্স পিৰিয়েঞ্চ চাই ল'লেওঁতো বেয়াই বনাব। ছোৱালী মানুহ নলয় কিয়, মাইকী মানুহ। ছোৱালী মানুহৰ হোষ্টেলত ছোৱালী মানুহ দিব লাগে।
নাজানো নহয় কিয় নলয়।
মাইকী মানুহ বিলাক থাকিলে ইমান বেয়া নহয়।
উম।
মানে মাইকী মানুহ বিলাকে যিমানে যি নহওঁক, অলপ হলেও মানে মেইনটেইন কৰে ন' যেনেকে বনালেওঁ। কিন্তু এই মতা মানুহ বিলাক থাকিলে মানে, এনেওঁ বেছিকে নবনাই ভাল কে নবনাই নিকি, উম। মোকেই দিয়ে নিকি সুধিবাচোন। মইয়ে গৈ বনাই দিমগে, অ' মোকে দিয়ে নিকি সুধিবা।
জুইতহে আকৌ ইয়াত চব
সিহঁতকে ভাল ময়ে বনাই দিম।
উম। মই নিজেই বনাই দিম সেততঁকে ভাল।
তাকেহে। সিহঁতে ইমান গৰমত জুইত বনাই।
অ'।
বাপৰে। ইমান খোপা ষ্টুডেন্টৰ কাৰণে, সেই কাৰণেওঁ হ'ব পাৰে।
এ, ঠাণ্ডা দিনতো ভাল নহয় আকৌ তাৰমানে আগৰজনৰ
দিন গৰম দিন বুলি নহ'য় মানে জুইত বনোৱা খানাতো টেষ্ট বহুত হ'য় এনে ভালকে বনালে, কিন্তু মানে ইমান খোপা মানুহৰ কাৰণে ডেইলি, ডেইলি বনাই থকাতটো সম্ভৱ নহয় ন।
তাৰমানে আগৰ জনৰ অলপ ঠিকে আছিলে খাব পৰায়ে এতিয়া নতুনকে আহিলে যে এইকেইজতো একে খাব নোৱাৰা পোৰা।
অ', অ'।
আমাৰ বেবীক কিমান হাঁহিছে, দেখিছা নাই ভিডিঅ'ত?
অ', দেখিছো।
সে, মানে টিভি চাবলে তাক এনেই দিয়া নহয়, কিন্তু মানে সি নেমানে, এই ও এটা সি তাত থাকিলে মানে ডাঙৰ ল'ৰাও টিভি চাই থাকে। কেজে-
টিভি চাই হাঁহিছে?
অঁ টিভি তোলৈকে- ই টিভি টো অন নাথাকিলেও আনকি টিভি লৈ চাই-চাই কথা পাতি থাকে, মানে সেইদিনাখন- টিভি তলৈ চাই এনেকে কৈ আছে মানে টিভিটোক কিবা কিবি কৈ আছে এ- অঁ, অঁ এনেকে কৈ আছে মানে টিভিটোক অন কৰিবলৈ কৈ আছে।
ওমমম
তাৰপিছত মানে অন কৰি নিদিয়া দেখি মানে চুই-চুই কান্দিছে। এ চন- কৈ দিয়াৰ পিছত আকৌ যে সেই টিভি লৈ চাই চাই মানে কথা পাতে আৰু হাঁহে মানে।
উমঁ উমঁ!
সি মানে মানুহ-মানুহ বহুত ভাল পায় মানে টিভি টোৰ ভিতৰত যে মানু তাকে তাৰ লগত কথা পাতি আছে বুলি ভাবে মানে সি, উমঁ' এতিয়াও সেয়া মোৰ লগত কথা পাতি, কথা পাতি হাঁহিছে অকনমান, তাৰ পিছত মোৰ লগত থাকি থাকি আমনি লাগি। লে মাকৰ ওচলে গৈছে।
অঁ!
উমঁ! হো
আৰু। পৰহিলে, মই চাগে পৰহিলে যাম।
অঁ আহিবা।
উমঁ কাইলে কাইলে যাম বুলি ভাবিছিলো কিন্তু মানে- মাহত কাইলৈ আহিব কাইলৈ চাগে- মায়ে কেক, জদি অৰ্ডাৰ নাহে তেতিয়াহলে কেক লৈ আহিব। বস্তু থাকিলে।
অঁ!
মানে মোৰ কমচে-কম পইচাটোকে বাচিব ন, আকৌ তই এটা কথা ক ছোন। একদম মানে যিমান গিফ্ট ললেওতো কেক টো নোলোৱাকে বাৰ্ডে কেনেকে হ'ব কচোন?
সেইটোৱে-
অঁ সি মোৰ বাৰ্থডেত ইমানসোপ গিফ্ট দিলে মই মানে এতিয়া নিদিয়াকে থাকিবলৈও নোৱাৰো।
উম!
এই মানুহক ৰিটাৰ্ণ গিফ্ট দিয়াটোৱে বহুত বেয়া বেয়া প্ৰব্লেম জানঅ!
সেইটোয়ে এতিয়া তুমি কি কি লৈছা?
মই জোতা এযোৰ কিনিলো ঘড়ী এটা ললো ইমান! ইমানে আৰু আৰু আৰু একো নাই দিয়া! এটা বটল অৰ্ডাৰ দি থৈছো সেইটো তাৰ হাততে আছে সি এতিয়ালৈকে খুলি চোৱা নাই!
তোমাৰ হাতত চিইন এপটো আছে নাই ঔ-
কি এপটো-
চিইন এপটো যে চবে যে ফ্ৰীকে বস্তু আনে!
কিয় ফ্ৰীকে আনে-
এইটোত ইনষ্টাগ্ৰামটো লগ ইন কৰি তাৰমানে- অঁ পইচা পায় মাজে মাজে কুপন পায়!
এই অঁ সেইবিলাক আকৌ ফেক নেকি-
হেই নহয় সেইটো ইনদিয়াৰ হয়-
অহ, কিবা হাৰ্মফুল নহয়তো?
নহয়।
আচ্ছা, সেইটোত নচলালেও তেনেকৈ ফ্ৰী পায় নেকি?
নচলালেও মানে!
এ এইবিলাক বাৰু পিছত কথা পাতিব লাগিব।
উম', হম' আমাৰ লগৰ কেইজনী মানে আনিছে।
চলাবলৈ ভয়।
তাৰমানে অহ, হেৰিয়তহে হয় যে আকৌ, এইটো। হেৰি থাকেগে ইনষ্টাগ্ৰামৰ এ সেইটো মানে অলপ বেছি ফলৱাৰ্চ থাকিব লাগে। আৰু মানে হেৰি
উম।
লগতে মানে হা
বেছি ফলৱাৰ্ছো থাকিব লাগে আৰু লগতে মানে লাইক-চাইক এইবিলাক বেছিকে আহিব লাগে। সিহঁতি সেইটো চাইহে দিয়ে।
কিন্তু মই দেখোন পষ্টেই নিদিওঁ।
উম। মোৰো সেই আৰু এ-একাউণ্টটোও মানে অ' প্ৰাইভেট হ'ব নালাগে আৰু।
তুমি কৰা আছে।
নাই কৰা, মোৰো প্ৰাইভেট আছে নহয় একাউণ্ট। আৰু মইয়ো পষ্টেই নিদিওঁ। আমাৰ লগৰ কেইজনী মানৰ সিহঁতৰ ফলৱাৰ্চ-চলৱাৰ্চ বেছি আছে যে সিহঁতি পায়ে থাকে।
অহ, কিমান আছে?
অহ, সিহঁতৰ তিনি হেজাৰ দুহেজাৰ তেনেকে আছে যে সিহঁতি একে মাজে-মাজে দুহেজাৰ কুপন পায় মাজে-মাজে, মাজে-মাজে এহেজাৰ কুপন পাই মাজে-মাজে। তেনেকে পাঁচশ তেনেকে পায়ে থাকে সিহঁতে।
অহ।
আৰু মানে সিহঁতি প্ৰথম কাপোৰখিনি পুৰা ভালকে ধুই লয়। ডাইৰেক্ট নিপিন্ধে।
অহ। কাপোৰ আহে ফ্ৰীতে।
কাপোৰ চাপোৰ যি মন যায় তুমি তাকে আনিব পাৰা আৰু কুপনহে দিয়ে সিহঁতে।
নালাগে।
অহ, এটকাও দিব নালাগে।
অহ', অহ'।
তাৰমানে যিমানটো এমাউণ্ট দিয়ে, সেই তিমান্তো এমাউণ্টৰ ভিতৰত অৰ্ডাৰ কৰিব পাৰা। আৰু যদি মানে তাতকে বেছি দিয়া তেনেহ'লে বাকী কেইটা তুমি নিজৰ পৰা দিব লাগিব আৰু পইচা।
অহ', অহ'।
উম', উম'। অহ, দিপ সি নাই, সি কণী আছেনে?
সেইটো আমাৰ ইণ্ডিয়াৰে এপ হয়। সেইকাৰণে প্ৰথম এতিয়া নতুন-নতুনকে খুলিছে নহ, কাৰণ এতিয়াতো সেহতি। প্ৰমোচন কৰিবই লাগিব। সেইকাৰণে সেতি আৰু ইষ্টাগামটো চবে চলায় আজিকালি সেইকাৰণে সিহঁতি তেনেকে প্ৰমোচন কৰিছে।
আচ্ছা, আচ্ছা
মই নাজানো বাৰু। আজিলেকে গম পোৱা নাই।
অ
পিছে এই কিবা খালানে নাই।
অ খালো বাৰু। আজি অলপ বাৰ মান হ'ব দিবা হা।
অ, অ তাকে। বাৰ টকা কিহৰ কি কামত বাৰ টকা।
অ তাৰমানে মোৰ জেৰক্স এটা কৰিব আছিলে।
অ, অ গুগল পে'ত দিলে হ'বনে।
অ, হ'ব
অ, অ, অ, অ ঠিক আছে দি দিম বাৰু।
উম, অ কানি আছে নে কি অ বাকী আজি ভাত কিহেৰে।
অহ পোৱালিটোৱে মানে অকমান উৎপাত লগাইছে।
অহ, ভাত।
উম, ভাত এতিয়ালেকে ভবা নাই মানে বনোৱা হোৱাই নাই।
অহ,
ৰঙালাও আগ ভাজিম চাগে আজি। উম, উম
মাহঁতৰ লগত কথা হৈছে নাই।
মই তেনেকে পতাই নাই মাহঁতৰ লগত।
অ, অ
কালি কৰা হৈছিলে। মোনে বস্তু খিনি যে দি পঠিয়াইছিলে।
উম, উম, উম
কৰিব লাগিব মালে ফোন
অ, অ ৰব
তুমি কৰিছিলা। হেল্ল',
আচ্ছা, আচ্ছা
তুমি কৰিছিলা।
উম মই কৰিছিলো বাৰু মালে ফোন এই কেকৰ কথাটোকে ক'বলে কেক এটা বনাই আনে নেকি বুলি উম উম তাৰপিছত মাৰ বোলে কেকৰ অৰ্ডাৰ বহুত আহিছে
অ।
উম উম, আ এ তোমাৰ খবৰ খাতি ভাল?
অ ভালেই বাৰু।
উম ইয়ালে কেতিয়া অহা হব‌?
অ, ঘৰলে চাগে জুলাই লাষ্টত নহব আগষ্টৰ ফাৰ্ষ চলে যোৱা হ'ব।
অ অ অ বন্ধ তেতিয়া।
অ বন্ধ পাম, গৰম বন্ধত চাগে দচদিন মান দিব।
অ এই আমাৰ পোৱালীটোৱে বহুত আমনি কৰিছে মই পিছত কৰি আছো হা।
অ হ'ব দিয়া।